অ শুনিছোঁ শুনিছোঁ।
অ ভাই এনে অলপ অকণ ফুৰিবলৈ ওলাই আহিছো।
অ ঠিকে আছে বাৰু এ মই এনেই আছো ৰ'বা ফুৰিব যোৱা নাই ৰ'বা আজি ঘৰত তেজি গৰম দিছে বতৰটো। তাকেতো আজি বহুত গৰম আজি আন দিনৰ চাই বহুতে গৰম বাৰু।
আহ গ
উ মই যে এতিয়া খ খোজকাঢ়ি আছো তাও মানে পুৰা ঘামি যাই আছো। চ' মই চাগে আজি ৰাতি গা ধুই কেনে খু
অ ময়ো গা ধুবই লগা হান হৈ হৈছে। মানে পুৰা ঘাম ওলাই আছে মোৰ।
গাটো একদম মানে জালা পুৰা লগাই আছে পুৰা মোৰ।
অ মোৰ সনেকুৱা লাগা নাই, এনে গধূলি গধূলি কিবা খালে নে?
গধূলি তেনেকুৱা মানে একো খোৱা নাই আজি গৰম ন বতৰ চ মানে ডেইলি মানে খোৱা যায় চাহ চিঙৰা এইবিলাক। খোৱা যায় আজি মানে ফ্ৰুট ফ্ৰুটচ খালো তোমাৰ অমিতা খালো পকা অমিতা খালো আম খালো তিয় খালো। তুমি কিবা খাই খাইছ খালানে?
মই এনে চাহ খালো আৰু পিঠা। চাহ পিঠাই খালো আৰু বেলেগ আকো খোৱা হোৱা নাই এতিয়ালৈকে।
অ ঠিকে আছে চাহ পিঠাও বাৰু বেয়া নহয় কিন্তু গ গৰমত চাহটো যিমান পাৰা নাখ খাবা।
আহ চাহ মানে আৰু আমাৰ চাহ চলে আমাৰ আৰু এই, চাহতোৱে খোৱা যায় বেছিকে।
হয় হয় চ আজি মানে অলপ অনলাইন আৰু অ অনলাইন ব্যৱসায় আৰু অফলাইন ব্যৱসায়ৰ ওপৰত মানে কিছু, বাৰ্তা লাভ কৰিম বুলি ভাবিছো।
অ অ অ অ তুমি ঠিকেই ভাবিছা ভাল। উ ভাল বিষয় এটা লৈ আহিছা।
ভাল ভাল বিষয় ন চ ম মই ভাবুজে অফলাইন মাৰ্কেট অনলাইন মাৰ্কেট আচলতে আমাৰ বহুত সময় বছাই প্ৰথম কথা অফলাইন মাৰ্কেট, আমাৰ মানে অনলাইন মাৰ্কে আমাৰ বহুত সময় গচাই অফলাইন মাৰ্কেট তুমি ধৰা। তোমাক কতককে কিবা এটা লাগি ললে মানে, তুমি ধৰা চাহ চাহ বহাই দিছা হা চাপজ তুম তুমি চাপজ চাহ বহাই দিছা। গাখীৰ চেনী খতম হল।
অ অ।
চেনী চেনী সত। উম হল চ' তুমি দে পতককে মানে আজিকালি দ পাঁচ মিনিটতে মানে বস্তু দি যায় ন।
অ।
হয় বিলিংকিত বা কিবা কাৰণে মই অ অনলাইন এপৰ পৰা মানে অ ডেলিভাৰী এপৰ পৰা অৰ্ডাৰ দি দিয়া চেনী। তেতিয়া তোমাৰ টাইমতটোও বাচিব গ গেছটো লাগে কমাই দিয়া আৰু তুমি যদি অফলাইন মাৰ্কেট যাব লাগে কেচটোও বন্ধ কৰি যাব লাগিব হয় নে নাই। তাৰপিছত দোকানত ৰব লাগিব দহ পোন্ধৰ মিনিট তাতে গুচি যাব। চ তুমি চাহ খুৱতে চাহ খুৱতে খুৱতে আধা ঘন্টা মানে লাগি যাব।
হয় হয়।
মানে অনলাইন অনলাইনে মানে আমাৰ বহুত সময় বাছাই আৰু অনলাইন মাৰ্কেট।
হয় হয় তুমি ঠিকেই কৈছা অনলাইন অনলাইন ম। তেেৰ পৰা আমাৰ সময় সময়ৰ। উপচৰিটো অলপ কম হয় আৰু এইফালে আমাৰ কওক। কষ্টৰ সংখ্যা কম হোৱাই দেখা যায়।
হয় হয় হয় ঠিকে কৈছা।
কিন্তু কি? কিছু কামত আমাৰ পইচাৰ খৰচটো অলপ বেছি হৈ যায় অনলাইন মাৰ্কেটত।
হয় হয় খৰচ হৈ যায় বেছি।
ঠিক সেই যে আমাৰ এই উ। অ অ অ অফলাইন মাৰ্কেটত যাব লগা অফলাইন মাৰ্কেটত যাব লগা হ'লে আমাৰ। অলপ সময় বেয়া। সময়ৰ সময়টো লাগি যায় আৰু এইফালে আমাৰ। বহুত তুমি কলা কোৱাৰ দৰে কিবা এটা আমি বনাই থাকিলে তাৰ। যদি আমাৰ তাতে লগত নাই বা নোহোৱা হৈ যায়। সেইটো আনিবলৈ যাবলৈ হ'লেও আমাৰ বহুত টাইম লাগি যায় বা আমাৰ গে জু।
কিন্তু কিন্তু আজিকালি টাইমত দেখা যায় কিন্তু অনলাইন। যেনেকুৱা তোমাৰ মাছ মাংস চছেভ নহয় মাছ মাংস তোমাৰ ফ্ৰেছ। নাথাকিব পাৰে মানে অনলাইনত মাছ মাংস পায় ন ফ্ৰেছ নাথাকিব পাৰে আৰু তোমাৰ। অ অননলাইনত তুমি তো চপিং কৰি পাইছাছে কা অ অননলাইনত।
অ পাইছো পাইছো পাইছো।
চ' মাজে মাজে কেতিয়া হয় মানে অনলাইনত মানে কিছুমান ফ্ৰড হৈ যায় মোৰ নিজৰে লগত হৈছে চ' মই মানে কিবা এটা টি চাৰ্ট অৰ্ডাৰ দিছিলো ব্লেক কালাৰৰ চটি টি চাৰট টো আহিল তোমাৰ অ মানে গ্ৰীণ কালাৰত চব তেনেকুৱা টাইপ মানে তেনেকুৱা টাইপ মানে ফ্ৰড মানে হয় মানে
হয় হয়টো এইটো এইটো ঠিকেই কৈছা যে আমাৰ লগত বহু বহুত উ যোনটো আমিো আমি বেলেগ এটা পচছন্দ কৰো আহে বেলেগ এটা কি বেলেগ তাই ব আৰু কিছু কিছুমান ব অলা অ বস্তুৰ মানে মেদ যোৱা ব সেই যোৱা বস্তু আহ মেজ যোৱা বস্তুৰ দৰে বস্তু গিলা আহে বা বহুত বহুত দিন ৰাখি থৈ দিয়া বস্তুগিলাও অহা দেখা পোৱা যায়।
দেখা পোৱা যায় দেখা পোৱা যায় মই নিজে পাইছোঁ দেখা পোৱা যায়। মই নিজে পাইছোঁ। চব মানে অ অ আৰু। আৰু মই ভাবোঁ যে মানে অনলাইনত কিছুমান বস্তু লোৱা ছেভ নহয় যেনেকুৱা। তোমাৰ এ ইলেকট্ৰিকেল বস্তু মানে ইলেকট্ৰিকেল ডিভাইচ যেনেকুৱা তোমাৰ। মোবাইল ফোন হওঁক বা ফ্ৰীজ হওঁক বা। টিভি হওক এইবিলাক মানে অনলাইনৰ চাই অফলাইনত অনলাইনত মানে কি হয় অনলাইনত তুমি বস্তু চাবই পাৰা না চুব পাৰা নে ট্ৰাইল ল'ব পাৰা একতো কৰিব নোৱাৰা টিভি টো অন কৰিও চাব নোৱাৰা ভাল কেনে কোৱালিটি চ' তুমি হয় হয় হয় তুমি আহাৰ পিছতে মানে বুজি পোৱা যে টিভি টো এনে কোৱালিটি ভাল আহিছে বা বেয়া আহিছে চ' মানে মোৰ মোৰ মতে মানে ইলেক্ট্ৰিকেল ডিভাইচৰ ক্ষেত্ৰত অনলাইন মাৰ্কেট ঠিক নহয় মানে ইমান সুবিধাৰ নহয় হয় সুবিধা নহয় আৰু তোমাৰ অফ অফলাইন মাৰ্কেটত গ'লে মানে। অ ধৰা তুমি টিভি ল'বা এটা টিভিটো তোমাক চলাই কেনে দেখাব হা।
অ হয় হয়।
মোবাইল ল'লা এটা মোবাইলটো মানে ভালকে। চাম চাই চিতি ল'ব পাৰা নহ কেনে। কুৱা চলে কি কি চলে চ' আজিকালিতো আই আই। আই ফোনবোৰত বা কিছুমান দামী ফোনৰ এণ্ড্ৰইড ফোনবোৰত ট্ৰাইল কৰি কেনে লব পৰা। মোবাইলটো চলাই কেনে ল'ব পাৰে দেখা পোৱা যায়। অনলাইনত নোৱাৰে অ এইটোতো অনলাইনত আমি বস্তুবোৰ টাচ কৰিব নোৱাৰো।
হয় হয়। তুমি তুমি কোৱাতো তুমি কোৱাতো সঁচা কথায়েই কাৰণ অনলাই অনলাইনত। বস্তু এটা আনিলে আমি চুই চাব নোৱাৰোঁ বা বস্তুটো ভালনে বেয়া গম নাপাওঁ। ঠিকে এইদৰে এইদৰ। অফলাইনত আমি চাব পাৰোঁ বা বস্তুটো কেনে বা কি বস্তু সেই। মডেল চডেল শিলা আমি চাই ল'ব পাৰোঁ বা আমি অফ। অফলাইনত অনলাইনত খোৱা বস্তুটোৱে আমি ফ্ৰেছ নাপাওঁ। বা অফলাইনত গ'লে আমি। হওঁক বা মাংসই হক ফ্ৰেছ ফ্ৰেছ মাছ মাংস বা ফ্ৰেছ বস্তু। আৰু পাওঁ আৰু।
হয় হয় ঠিকে কৈছা পাওঁ পাওঁ মানে এইটোয়ে কব বিচাৰিছ। কৈছোঁ যে মই অফলাইন মাৰ্কেট কিছুমান ক্ষেত্ৰত মানে। মানে অনলাইন অনলাইন মাৰ্কেট মানে অনলাইন মাৰ্কেটিং কৰাৰ। মানে আমি মানে কৰিব পাৰোঁ কিন্তু। চব কামতে মানে অফ অফ অনলাইন মাৰ্কেটিং। ইউজ কৰা ঠিক ঠিক নহয় মানে সুবি সুবিধা নহয়।
হয় হয় কাৰণ অ অনলাই অনলাইনত কিছু ক্ষেত্ৰত অনলাইনো ভাল কিছু ক্ষেত্ৰত। অনলাইনো বেয়াও দেখা পোৱা যায় বা কিছু ক্ষেত্ৰত। অফলাইন ভালো অফলাইন বেয়াও দেখা পোৱা যায়। মোৰ মোৰ মতে আৰু তুমি কি ভাবা মই এইটো নাজানো দিয়াচোন।
ত' তুমি আজিলৈ কিবা উদাহৰণ পাইছা নে অনলাইনত মানে বেয়া বস্তু।
অনলাইনত বেয়া বস্তু মানে মই চাবা মই। এটা চলা অৰ্ডাৰ দিছিলোঁ সেই চলাটো মই দিছিলোঁ ডাবল এক্স। অ ডাবল এক্স এল চাইজ আহি গেইছে এক্স এল চাইজ। সেনা সেই সেইদৰে ৰং ৰং।
আৰু কেতিয়াবা দেখা পোৱা যায় মানে মোৰ। মোৰ লগত নিজে হৈছে মানে বস্তুটো ৰিটাৰ্ণ লোৱা নাই এটা বস্তু মই যে কৈছিলো মানে টি চাৰ্টটোৰ কথা এইটো টি চাৰ্টো ৰিটাৰ্ণে নল'লে পিছত
ৰিটাৰ্ণ এনে মই কৰি পাইছো বাৰু
মানে ৰিটাৰ্ণ হয় কিন্তু যদি তুমি লগা মানে আ মানে কেতিয়াবা ৰিটাৰ্ণো নহয় মানে ডেলিভাৰী ব বয় কিছুমান ইয়া থাকে ন অলপ বেয়া টাইপ চত তেতিয়াবা মানে ৰিটাৰ্ণো ল'ব নাহে চ অফিচত ফোন দেলিভাৰ বয়ক ফোনকৰ তাৰপিছত মানে হ'ল আৰু আৰু আৰু এটা মোৰ লগত মানে। অ অ অনলাইন মাৰ্কেটত হৈছিল মানে মই দুৰ্গা পুজাত যে বিগ বিলি। ডেছ আহে যে।
অ অ অ অ মানে এই অফাৰ।
অ ফ্লিপকাৰ্টত যে অফাৰ আহে বিগ। বিলিয়নডেছ ধামাকা অফাৰ তেতিয়া মানে মই এযোৰ জো। টা দিলোঁ হা। জোতা এটা জোতা। দুটা এটা অৰ্ডাৰ দিছিলো তেতিয়া মোৰ সম টাইম আছিল মানে
টেণ্টি টুৱেণ্টি ফাইভ উম অক্টোবৰ নে কিবা আছিল অৰ্ডাৰ মানে অৰ্ডাৰ দিয়াৰ ডেট টুৱেণ্টি ছেভেন হ'ল টুৱেণ্টি এইট হ'ল অৰ্ডাৰ আহি নাপায় তাৰ পিছত মই টোৱেন্টি এইটত পিছত ফোন কৰিলোঁ মানে কাষ্টমাৰ চাৰ্ভিচত ফোন কৰিলোঁ যে অৰ্ডাৰ টো যে আহা নাই মানে কি, কি প্ৰব্লেম কয় কি আমাৰ ৰব আ আ আপুনি কোনটো এৰিয়াত থাকে মই এৰিয়া টোৰ নাম ক'লো
মানে মই কোনটো ইষ্টেটত থাকে মই এৰিয়াতোৰ নাম কলো তাৰপিছত এ তেওঁ ক'লে যে ৰ'ব আপোনাৰ চৰত মানে যোনটো ডেলিভাৰী চাৰ্ভিচ আছে মই কলটো কানেক্ট কৰি দি আছো তাৰ পিছত কল কৰিলো এনেকুৱা তাৰ পিছত কৈ আছে আমাৰ হাতত ডেলিভাৰী বয় কম আ আছে দূৰ্গা পূজাৰ কাৰণে চ' মানে আপোনাৰ বস্তুটো দিলেই হ'ব মইকো দিলে হলে নহব নহয় মই মানে আজিয়ে যাব লাগে মই আজিয়ে ৰাতিয়ে তোমাৰ ট্ৰেইন আছে গাঁৱত যাব লাগে চ' কয় কি হ'ব হ'ব আপোনাৰ অৰ্ডাৰটো আমি ছিক্স আৱাজৰ ভিতৰত ডেলিভাৰ দিব ট্ৰাই কৰিম আহিল ন মানে ৰা ৰাতিপুৱা ফ ফোন কৰিছিলো হা অৰ্ডাৰটো আহিল তোমাৰ ৰাতি দছটা বজাত আহিছে ৰাতি দহটা বজাত।
অ, ছয়-ছয় ঘণ্টাৰ বেছি।
ছয় ঘন্টা বেছি হলেওতো দিছে না। এই কেতিয়াবা এনেকুৱাই হয় ডেলিভাৰী বয় নাথাকিলেও অ, অসুবিধাৰ সন্মুখীন হ'ব লাগে কাচ
অ', অ', আমাৰ মোৰ বাৰু এনেকুৱা একবাৰ হৈ পাইছ ছে যে উম, হৈ পাইছে মানে এতিয়ালৈ মানে ডেলিভাৰীটো আহিয়ে নাপালে এতিয়ালৈ এ ডেলিভাৰীটো ডেট পিচাই-পিচাই এতিয়ালৈকে আহিয়ে নাপালে অনলাইন হেহত। এইবোৰ ক্ষেত্ৰত আৰু
অনলাইন- অনলাইন সেইবোৰ ক্ষেত্ৰত মানে অলপ পিছ পৰি আছে মানে।
অ, আৰু সেইবোৰৰ ক্ষেত্ৰত বয়া বেয়া আৰু অলপ কিন্তু অফলাইন এইবোৰ ক্ষেত্ৰত বহুত ভাল।
হয়- হয় অফলা অনলাইনত আৰু এটা ভাল তুমি অনলাইনত ডিচকাউন্ট পোৱা বহুত।
অ, ডিচকাউণ্ট পোৱা যায় কিন্তু-কিন্তু কিছুমান-কিছুমান ইলেক্ট্ৰিক বস্তু ত' অনলাইনৰ মতে অফলাইনত চালেও দাম বোৰ ডিছকাউণ্ট পোৱা-পোৱা যায় দেখ
নাই নাই মইতো আজিলৈ ইলেক্ট্ৰিকেল বস্তু যিমান লৈছো মোবাইল চবাইল যি লৈছো ত ঘড়ী চৰি মই
নহয় অনলাইন মানে অনলাইন মতে দাম চাই কিন্তু অফলাইনত ডিচকাউণ্টটো দেইে আৰু
হয় হয় হয় দিয়ে দিয়ে দিয়ে দিয়ে দিয়ে মানে প্ৰাইচটো বেছি ডিফাৰেন্ঞ্চ নাথাকে তোমাৰ চাৰিশ পাঁচশ টকাৰ ডিফাৰেন্স থাকে ঠিক আছে বন্ধু তমাৰ লগত কথা পাতি ভাল লাগ বহুমলীয়া হয় ব টাইম দিয়াৰ কাৰণে ধন্যবাদ ৰাখিছো অ অ